হেল্ল'
হেল্ল'
অ কি কৰিছা কি কৰি আছা
অ ৰবা মই এই ফুলৰ গছ ৰুই আছিলো তুমি কি কৰি আছা
মই এনে এনেই পঢ়ি আছো
আচ্ছা
সেইকাৰণে মানে অলপ বৰষুণ দিও যেন হৈছে
অ অ অ এয়া আমাৰ ফালেও এনেকুৱাই হৈ আছে বৰষুণ দিয়ে আছে অলপ অলপক দি আছে সেইকাৰণে অলপ মানে ফুলৰ গছ ৰুই আছো
অ এ আজিকালি জানাই তুমি কেইদিন বৰষুণতে বানপানী হৈ যায়
অ অ হয় বানপানীত হয় বত গাঁও এলেকাৰাতটো হয়ে যায়
গাঁও এলাকা বাদ দিয়া আজিকালি গুৱাহাটীতে
অ গুৱাহাটীতো হয়ে হয় গুৱাহাটীটো হয়ে বৰষুণ এতিয়াতো এতিয়া বৰষুণৰ ছিজন হয় যে সকাৰণে আৰু এতিয়া বৰষুণ দিয়ে থাকিব সেইকাৰণে আৰু পুৰা একদম বানপানী হ'বই
বানপানীৰ সমস্যাটো আমাৰ বহুত ডাঙৰ সমস্যা হ'ল দেই এইটো আমাৰ চল্ভ আগতে অ গুৱাহাটীত এনেকুৱা বানপানী হোৱা নাছিল আছিলে এতিয়া বানপানী হোৱা সমস্যয়াাতটো কি হয় যা গম পোৱা নে
আহ কোৱাচোন
এনে আজিকালি বানপানী হোৱা সমস্যাটো হ'ল তোমাৰ অ যিহেতু আগতে ভৰলো নদী গুৱাহাটীৰ মাজেদি বৈ গৈ আছিলে এতিয়া সেইখন ভৰলো নদী যিখন নোহোৱা হৈ গ'ল আৰু মানুহে ড্ৰেইন বোৰত ট্ৰেনবোৰত নোহোৱা ক' দিলে চেপি চেপিকে তাৰ কাৰণে ডাঙৰ সমস্যা হ'ল মান
হয় আমাৰ ইয়াতে এটা মানে এ ওচৰতে এটা ড্ৰেইন আছে বহুত ডাঙৰ ড্ৰেইন হয় মানে আগতেটো মানে নদীৰ নিচিনা মানে জানা গৈছিলে সেইটো ড্ৰেইনতটো মানে আজিকালি এনেকুৱা হৈ গ'ল ন মানে এইটো নদীয়ে আছিল মানে এতিয়া কি হৈ গ'ল সেইটো মানে চবে মানুহে মানে ইমান ন্েট বোৰ হৈছে ন আজিকালি সেইকাৰণে চব মানুহে ফ্লেটৰ মানুহে কি কৰে? কিবা কিবি লেতেৰা জাবৰ বোৰ চব এইটো ড্ৰেইনতে পেলাই দিয়ে, সেইটো কৰি কৰি মানে এইটো এতিয়া ড্ৰেইনে হৈ গৈ, ইমান ক'লা পানী যায় ন সেইটোৰ পৰা, ইমান লেতেৰা, যেতিয়া বৰষুণ দিয়ে বানপানী হয় না, এইটো গ্ৰেইনৰ একদম উঠিয় কিনে পুৰা ৰাস্তাতে আহি যায়। পা হৈ যায়, ইমান লেতেৰা, এবাৰ মানে বৰষুণত টাইম মই গৈছিলো মানে কি হৈ গ'ল মানে, এনেই ব গৈছিলো, তাৰপিছত আহ, আহাৰ টাইমত ইমান মানে বৰষুণ দিছে তাৰপিছতটো কি হ'ল, ড্ৰেইনৰ পানীতটো ইমান বৰ হৈ কিনে পুৰা ৰাস্তাত আহি গৈছিল। তেতিয়া পুৰা খোজকাঢ়ি আহিছো, ইমান লেতৰা ভৰি খুজাইছে লেতেৰা পানী দি ঘৰত আহি কিনা মোৰতো এলাৰ্জিয় হৈ গৈছিল দহ দিন, হোৱা মানে দহ দিন মান হল মানে ঠিকেই হোৱা নাছিল, এনেকুৱা হৈ গৈছিল। পুৰা এলাৰ্জি
এ কি কবা এবু, এনেকুৱাই হয়। বা পানীৰ কাৰণে, আৰু ড্ৰেইনৰ যি হয় যি যি, কলা কলা পায় পানী ওলাই নকবা, যি লেতেৰা পানী দেখিবলৈ নোৱাৰি, তেনেকুৱা কলা পানী বাাপ প্ৰে ভাৱ। একবাৰ মই লাষ্ট লাৰ্ষষ্ট টাইম, অ' একবাৰ মই বানপানীৰ সময়ত ফাঁচিছিলোঁ অ ক'ত তোমাক গণেশগজ ফাঁচিছিল। নকবা, যি বেয়া কে ফাঁচিছিলোঁ
হয় হয়-ময় এবাৰ ফাচিছিলো। আগতে মানে সৰু থাকোতে স্কুলৰ পৰা আহোতে, এ হাতী গাঁৱৰ ফালে, ইমান বান পানী হৈছে, মানে তাতে পুৰা ৰাস্তাটো পুৰা মানে আধা পুৰা মোৰ মানে কি কৰ পুৰা কঁকাললৈকে পানী আহি গৈছিলে, ইমানছিলে ছিল ন, যেতিয়া সৰু আছিল সৰু আছিলো ন, মই মানে এবাৰ কি হল মই পানীত সোমাই গৈছিলো এনে হৈছিলানে, গাদ্া চাদাো দেখা নাপায় পাই ন'পানীতো, পুৰা পানী ভৰ্তি হৈ যায়। গাাত ধাত তো মই দেখা নাই, মই সৰু আছিলো তেতিয়া, ফ্ৰেণ্ডৰ লগত আহি আছিলো এতিয়া কি হৈ গ'ল মই মানে তাতে মানে এটা মানে পাত তাতে এনেকা এইটো খজকি দিলো তাৰ পিছত কি হ'ল পুৰা একদম মই সোমাই গৈছিলো। পানীৰ ভিতৰত এনেকা হৈ গৈছিল ন। মানে পুৰা মানে মুখ খন সোমোৱা নাছিল মানে এনে পুৰা মোৰ শৰীৰটো সোমাই গৈছিল তাৰ পিছত মোৰ ফ্ৰেণ্ড সবে উঠাইছে আৰু উঠাই কিনা আকৌ তাৰ পিছত ঘৰত আহিছে। সেনেকুৱা হৈছিল মোৰ লগত এনেকুৱা এতিয়াও মানে বানপানীৰ পৰা বহুত ভয় কৰো মই এতিয়াও। সেনেকা মানে আজিকালি বানপানী হ'লে মই নাযাওঁ এ পটকে ঘৰ পৰা ওলাইয়ে নাযাওঁ আৰু এনে কেতিয়াবা কিবা কাম থাকিলেও নাযাও।
অ মই লাষ্ট টাইম গণেশগুৰিত একবাৰ ফাঁচি দিছিলো কি হৈছিলে গণিত মই এনেই তেতিয়া এটা বেলেগ কাম কৰিছো। অ তেতিয়া কাম কৰোতে মানে গণেশগুৰিত মানে ৰৈ আছিলোঁ দুঘন্টামান ডাঙৰ বৰষুণ দিলে মই ভাবিলোঁ বৰষুণ অলপ কমাৰ পিছত ঘৰত যাম। বৰষুণ দি আছে দুঘণ্টাত তিনি ঘণ্টামান বৰষুণ দিল তাৰপিছত মই ভাবিলোঁ এতিয়া যাওঁ এতিয়া পিছত বৰষুণ কমিল অ আকবাৰি গৈছো। অ পুলিচ এতিয়া এইপিনে দি নাযাবি এইপিনি পুৰা বানপানী আছে মৰি গলে ৰিক্স নাই এনেকুৱা আগুৱাই গলো।
এবাৰ এনেকুৱা হৈছিল ন হয় হয় নিউজতো দেখা পাইছিলো মই এবাৰ এনেকুৱা হৈছিল মানে পুৰা ব্ৰিজটো পোৰা বহুত মানুহ জমা হৈ গৈছে ন ৰাতিলৈকে মানুহটো অহা
মোৰ ৰাতি তাতে মই বাইকটো কি কৰি লো, তাতে চাইডত ফুটপাথত ৰাখি দিলো দুটান বাৰটা এঘাৰটা মান বাজাত। তাৰপিছত বাইকতটো ৰাখি কি মই মাহী ঘৰ পানে গ'লো। পাঞ্জাৱাৰী চাইডে অ সেইপিনে যাইকে মই ৰাতি খানা চানা খালো। তাৰপিছত ভাবিলোঁ দুটা তিনিটামান বাজিলে। এই পানীটো কমিল বাইক টো লৈ আহ এনে গুৱাহাটীতো বহুত ঢেৰ চুৰ গ'লো দেখা পালো পানীত সিমানে আছে পুৰা মাত- নোক পক পা এ হে লাহে উ তাতে ফুটপাথত কোনোবা শুই আছে বাইকো বক কোনোবা বাইকত এনেকা ৰাখিয়ে এনেকা শুই আছে এ বিৰাট বেয়া লাগিল
হয় হয় ময়ো তেতিয়া নিউজত চাইছিলো এনেকুৱা হৈছিল নিউজত দেখাই আছিল চোন ইমান ৰাতিলৈকে মানুহবোৰ তাতে আছিল চবে কিমান আছিলো দূৰৰ দূৰৰ পৰা মানুহ ষ্টুডেণ্ বোৰ চবে বাছত বাচি আছিল কেনেকা হৈছিল ন তেই এতিয়া এইটো এতিয়াও ভাবিলে এনেকুৱা হয় হেকাৰণে তো আজিকালি ব্ৰিজ বোৰ বনাই দিছে মানে চৰকাৰে ব্ৰিজ বনাই দিছে হেক হে বানপানীৰ কাৰণে কিন্তু সেইটো সেইটো সম মানে সমস্যা সেইটো কৰিব নালাগে
এইটো সমস্যা টো সমাধান কৰিব লাগিলে আমাৰ যিহেতু ভৰলো নদ যি আছে গুৱাহাটীৰ যি মা মাজ ৰাচ যদি যোৱা হৈছিলে এতিয়াতো সেইটো ভৰলো নদীতটো ভৰিলো নদীতটো এতিয়া সৰু ড্ৰেইন হৈ গৈছে
অ সেইটোয়েই ত উম সেইটোয়ে ৰুক ৰুক্মিণী গাঁৱৰো টো ড্ৰেইনতটো আগতে নদী আছিল সেইটো তো পুৰা ড্ৰেইন এক্দম পুৰা এতিয়া পুৰা ইমান কলা পানী হৈ গ'ল ন সেইটো সেইকাৰণেত এতিয়া মানে এইটোয়ে চাফা কৰিব লাগিছিল ন মানে চৰকাৰে সেই তোৰ কৰিব লাগে যে চাফা কৰিব লাগে সেইবোৰ ড্ৰেইন বোৰ চাফা কৰিব লাগে মানে সেইবোৰ এ মানুহৰো ভুল আছে ন মানুহে আজিকালি ধনীৰ মানুহে মানে ফ্লেটত থাকি সেইবোৰে মানে কা পুৰা লেতেৰা চেতেৰা
অ আমাৰ আ আমাৰ নিজৰ ভূলে আমি ড্ৰেইনত কেতিয়াও জাবৰ পেলাব নালাগে জাৱৰ জুৱৰ আমি হা
মানুহৰে ভুল যিহেতু মানে আমিয়ে নিজে চেভ কৰিব লাগে সেই
অ অ আম আমাৰ ভুলেদি আমিয়ে নিজে ডুবো তেনেকুৱা কথা হৈ গৈছে এইখ এইখন অ অ আৰু আমাৰ যিহেতু আগৰ ভৰলো যিহেতু নদী আছিলে সেই ন নতুনকে তৈয়াৰ কৰিব লাগিব আগৰ যিমান ডাঙৰ ডাঙৰ নালা নালা বাহা বা ড্ৰেইন আছে সেইবোৰ ঠিক কৰিব লাগিব ইমান পানী আহে সেই পাহাৰৰ গুৱাহাটীততো দেখাই পাইছা বহুত ডাঙৰ ডাঙৰ পাহাৰ পাহাৰৰ পানীবোৰ চব এইটো ড্ৰেইনতে আহিব এইটো সৰু ড্ৰেইনত কেনেকে আটিব ইমান ডাঙৰ পাহাৰৰ পানী
তাকেইতো সেইকাৰনেইতো মানে ড্ৰেইন টো অলপ বহলাই কিনে ডাঙৰ কৰিব লাগিছিল তেতিয়া ভাল হ'ল মানে বেলেগ ষ্টেটত চাবাচোন তুমি বেলেগ বেলেগ জাগাত মানে তাতে কেনেকোৱা হয় তাতে বানপানী নহয় বানপানীৰ সমস্যা নাই নহয়ে তাতে তাতে কি হয় মানে ড্ৰেইনবোৰ বহুত ডাঙৰ ডাঙৰ থাকেচোন আমাৰ ইয়াতে এনেকোৱা হৈছে হয়
ডাঙৰ হয় আৰু তাৰে ৰাস্তাত পানী ৰাস্তাৰ তলত সিহঁতৰ বেলেগ কে এটা ড্ৰেইন
হয় এনেকোৱা হ'ব লাগে মানে আমাৰ এনেকোৱা নাই ন আমাৰ ড্ৰেইন বোৰ বহুত সৰু সৰু আছে সেইকাৰণে আৰু কেতিয়াও চাফাও নকৰে
উম চাফাও নকৰে আৰু চাফা আৰু কিমান মানুহবোৰ নালাত সোমাই কে অ এদিন আমি তো হল দেখা পাইছিলানে দুজনী মাইকী গন
ছিলো মানে বহুত কি জানে এনেকোৱা হৈ যায় যে ড্ৰেইনত সোমাই কিনে মৰি যায় সেনেকোৱা হৈ যায় বহুত এইবোৰ চাই কিনে অলপ
বেয়া লাগে
হয় সেইকাৰণে অলপ মানে বানপানী চানপানী হ'লে অলপ ভয় লাগে আৰু যাওঁতে আৰু এনে গাঁৱৰ গাঁৱৰ ফালেতো বহুত সেনেকোৱা হয় মানুহবোৰৰ ইমান কষ্ট আছে গাঁৱৰ দুখীয়া মানুহৰ ইমান বানপানীত কেনেকোৱা থাকে ন তাত তেতিয়াতো ঘৰো ডুবি যায় ঘৰত ঘৰ ডুবি যায় তাৰ পিছত কেনেকোৱা পানীৰ ওপৰতে থাকে থাকে নাৱত থা কে সেইবোৰ চাই কিনে বহুত বেয়া লাগে ইয়ে এনে গাঁৱৰ ফালে গৈছা নে তুমি সেইবোৰ চাইছিলানে
অ মই গৈছিলো চাইছিলো লাষ্ট টাইম মই এনে কিছুমান জেগা থাকে তোমাৰ ব্ৰহ্মপুত্ৰৰ কাষৰ জেগাগোটাই সিহত তই সিহতে বুজ উম জানিব লাগে ব্ৰহ্মপুত্ৰৰ কাষতো বছৰত একবাৰ পানী উঠিবই না আৰু তাৰো কিছুমান কিছুমান জাগা আছে তোমাৰ যিহেতু যিমান ব্ৰহ্মপুত্ৰ ত পানী বাঢ়ি লৈ তাতে পানী নাহে সেইটো, সেইটো নিজে ভাবি চিন্তিকে অ' ঘৰটো বনাব লাগে।
হয় এবাৰ মানে মই ফুৰিব গৈছিলো সেইফালে মানে এনে চন্দ্ৰপুৰ ফালে গৈছি লো তাতে মানে কি হ 'ল এইটো মানে এইটো সময়ত মানে বহুত পানী এইটো হয় ন। এতিয়া বৰষুণ দি আছে সেইটো টাইমত কি হয় নাই মানে ব্ৰহ্মপুত্ৰত পানীটো মানে বাঢ়ি যায়। তাৰ পিছত কি হয় সেইটো সিহতৰ ঘৰবোৰ পোৰা ডুবি যায়। ইমান বেয়া লাগে এইটো দেখাত। চবেই মানে ভাড়া ঘৰৰ লয়। বহে আৰু বহুত কিবা কিবি মানে মানুহৰ টো এনেকোৱা নহয় ন'। দুখীয়া মানুহৰ কেনেকা চলে। বোৰে মানে কেনেকুৱা থাকে আৰু চাই দেখিলে বহুত বেয়া লাগে আৰু ঘৰ। সেইকাৰণে মানে সেইবোৰৰ ঘৰ মানে অলপ মানে উ এইটো অ অলপ ওপৰত জেগাত থাকে আৰু সেনেকুৱা। তলত থাকিলে টো পুৰা ডুবিয়ে যায় সেই এইটো টো ডুবাৰ চান্সেছ আছে, সেইকাৰণে তো
অ', বানপানীও বহুত মানুহৰ অনিষ্ট কৰে, আৰু। তুমি দেখি চাই চাগে এইটো। অ'ধান পানী ধানৰ ধানবোৰ ডুবি যায়। পানীৰ কাৰণে অ, বান পানী দি বহুত আৰু আজিকালিতো গুৱাহাটীত কিমান সৰু-সৰু এদিনা সৰু এ এটা ভাঙাগড়ত এটা সৰু পোৱালি খেলোতে, খেলোতে ড্ৰেইনত সোমাই গেল কৰ'বাত গ'ল। তাৰ মি তাৰ মিট দেহটো বেলেগ জাগাত ওলাল।
হয়, আৰু এবাৰ, আৰু এবাৰ দে মানে এইটো নিউজত চাইছিলো আৰু এবাৰ এজনী ছোৱালী স্কুলত গৈ আছিল তাইও মানে এনেকুৱা ড্ৰেইনত সোমাই কিনে এনেকুৱা হৈ গল মানে বেয়া লাগে, সেইবোৰ চাইক। সেইটোয়ে আজিকালি মানে সেই--্ এইে বানপানী আৰু এইবোৰৰ কাৰণে বহুত এইটো হৈছে। ঠিক।
অ, এই সটো তুমি এনে এইটো। যিহেতু ইয়াৰ চল্ভ কৰিব হ'লে। তুমি। কি, কি, কি ব্যৱস্থা কৰিব?
মোৰ ব্যয়ৱস্থা মই সেই। এইয়ে কম যে চৰকাৰক ন, যিহেতটো মানে ড্ৰেইন বোৰ ডাঙৰ কৰিব লাগে। আৰু ন, মানে ড্ৰেইন হলেও মানে ড্ৰেইন বোৰ চাফা কৰি থাক মানে কৰিব লাগে। আৰু মাহে, মাহে চাফা কৰিলে ভাল হৈ যায়। তেতিয়া মানে এইটো যে জাবৰ চাবৰ যে সেইটোয়ে যে পুৰা নালাটো জাম হৈ যায় ন ড্ৰেইন তটো। সেইটো মানে অলপ। অ, চাফা কৰিলেও তেতিয়া ভাল হয়। তেতিয়া পানীতটো পতক গুচি যায় ন। কিনে এইটো হৈ যায়। সেনেকুৱা চাফা কৰিব লাগে। বহুত জাবৰ হৈ গৈছে, সেইকাৰণেেতো ইমান পানী হৈ গ'ল ন। এতিয়া সেইকাৰণেটো পানীতো পাছ হোৱা নাই লিক হৈ মানে তাতে যাবও পৰা নাই পানীত। টো সেইকাৰণে তাতে জমা হৈ যায়। সেই সেইকাৰণে সেইবাবে। হৈছে।
উম, সেইটোৱে। কি কৰিবা আৰু মানুহৰ ভুল হৈছে ডট্ৰেইনত যাব। কুৰ মাংস পেলাই শে। কাৰণে জাম হৈ যায় টেইনো আৰু গভমেটে। কিমান কৰিব।
হয় হয় আজিকালি ৰাস্তা ৰাস্তাত ডাষ্টবিন বোৰ আছে তাতে পেলাব লাগে। এইবোৰ। ট্ৰেইনত কিয় পেলাব লাগে ন।
অ দিয়া ঠিক আছে আজি এই খিনি বেলেগ। দিনৰ। কথা পাতিম দে ইয়াৰ বিষয়ে দিয়া।